অ'
হয়, শুনি আছেনে আপুনি, হয় নমস্কাৰ। হয় আপুনি মোক অলপ সময় উলিয়াব পাৰিবনে?
হয় হয় নিশ্চয়, মই বৰ্তমান বেছি
হয়। মানে মই আপোনাক সুধিব বিচাৰিছিলোঁ অ যি এ যে ধৰাহ'ল এতিয়া অসমত যিহেতু বিহু পালন কৰা হয়, প্ৰচলিত হয় হয, অ মানে বিহু কি কি কেনেকৈ পালন কৰা হয় আপোনালোকৰ ফালে আৰু কি কি, উম বিহু আছে, জনাব পাৰিবনে আপুনি?
উম হয় নিশ্চয়, অ', মোৰ দ্বাৰা যিখিনি জ্ঞাত হয় মই মই যিখিনি জানো নিশ্চয় জনাম মান, অ'
হয় হয়।
হয় হয়। হয় সংযোগ বিচ্ছিন্ন হৈছে ভালকৈ শুনা নাই। সংযোগ বিচ্ছিন্ন হৈছে ভালকৈ শুনা নাই। অ', এইবাৰ শুনিছো হয় এইবাৰ শুনিছো প্ৰথমৰ পৰা কওকচোন।
বিভিন্ন ঋতুৰ মানে পৰিৱৰ্তন আৰু। কৃষি কাৰ্যৰ ওপৰত ভিত্তি কৰি মানে এই অ, উৎসৱটো উম, তিনিটা মানে ভাগত পালন কৰা হয় আৰু।
হয়, হয়
অসমীয়া সংস্কৃতিত মানে বিহু অ, তিনিটা হয় উম, যেনে বহাগ বিহু বা ৰঙালী বিহু বুলি জনা যায় অ, আৰু কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু।
হয় হয় এনে অ, বিহুত এনে ধৰা মাঘ বিহু পালন কৰা হয় নে?
হয় হয় মাঘ বিহুও পালন কৰা হয়।
ধৰ অ, মাঘ বিহুত এনে লাৰু পিঠা বনোৱা হয় নে?
অ', ঠিক মানে খেতি চ ঠিক মানে খেতি অ, চপোৱাৰ ঠিক তাৰ মানে দোমাহীত এই বিহু পালন কৰা হয়। অ, এই উৎসৱৰ মানে লাগে খাই মানে আনন্দ কৰা উৎসৱ।
হয় হয় এনে মাঘ বিহুত কি কি লাৰু পিঠা বনোৱা হয়?
অ, মাঘ বিহুত অ, মাঘ বিহুত এয়া মোৰ দ্বাৰা মানে জ্ঞাতো নহয়
হয় হয় এনে বিহুতটো প্ৰচলিত আপোনালোকৰ তাতে হয় তিনিটা বিহুৱে পালন কৰা হয়।
হয় তিনিতা বিহুৱে পালন কৰা হয়।
হয় হয়
অ, মাঘ বিহুত মানে উম, কিএ নানা ত তৰহৰ মানে লাৰু পিঠা পিঠা বনোৱা হয়, অ,
ইফালে এ লাৰু পিঠা ধৰা হ'ল, এ ঘিলা পিঠা, তিল পিঠ পিঠা, খলা চাপৰীয়া পিঠা, এইবিলাক বনোৱা হয় আপোনালোকৰ ফালেও বনাই নে? হয়, হয়, হয়, বুজি পাইছো আৰু মানে অ, ব'হাগ বিহুত অ, অ, হেৰি অ, কি অ, বহাগ বিহুত মানে সেই অ, গৰু অ উম, মানুহ বিহু দিনা অ, সৰুই ডাঙৰক অ, সা-সন্মান জনোৱা হয়নে? আপোনালোকৰ ফালে?
হয়, হয়, উম, ব'হাগ মাহৰ মানে, অ, প্ৰথম-প্ৰথম দিনা অৰ্থাৎ অ, পহিলা বহাগত এক তাৰিখত আৰু এই বিহু আৰম্ভ হয়। অ, বসন্তৰ আগমনত আৰু খেতিৰ মানে আৰম্ভ হোৱাৰ আনন্দত উদযাপন কৰা হয় অ, লগত তে আৰু মানে উম, ডাঙৰৰ পৰা আশীৰ্বাদ লোৱা হয়।
হয় হয়, এনে বিহু নাচা হয় নে?
হয় হয়, পৰম্পৰা অনুসৰি মানে উম, বিভিন্ন অঞ্চলত আৰু প্ৰচলিত হৈ আছে, উম, অ, বিহু উপলক্ষে ঘৰে ঘৰে হুচ, অ, হয়- হয় যাও, বিহু মানে বিহু উপলক্ষে ঘৰে- ঘৰে হুচৰি মানে গাবলৈ যোৱা হয় আৰু বিহুৰ দল।
হয় হ।
অ',
এনে ব'হাগ বিহুত এ নিয়ম অনুযায়ী ধৰা হ'ল আমাৰ এফালে এ-এ প্ৰথম বিহু-গৰু বিহুৰ দিনা সাতবিধ এ আহ উম, শাক খোৱা যায়। এই -এই নিয়মটো আপোনালোকৰ ও ফালে আছেনে?
হয়- হয়, আমাৰ মানে এইফালে এই নিয়ম পালন কৰা হয়।
হয় - হয়, বুজিছো হয়।
হয় - হয়।
অ',
অ, মানে সেই বিহু প-ধৰা হ'ল মাঘ বিহুৰ বিষয়ে পাতিলো, অ, ব'হাগ বিহুৰ বিষয়ে পাতিলো। এনে কাতি বিহুৰ বিষয়ে জানেনে? নাজানে?
আহ এইটো সময়ত মানে মানুহৰ আহু ধান শেষ হয় আৰু, শালি ধান চ অ, মানে চপোৱাৰ সময়। কটা মেলা কৰাৰ সময়। সেইবাবে, উম, তেতিয়া আৰু মানুহৰ মানে খোৱা-লোৱাত অলপ টান হয়। গতিকে মানে তাৰ বাবে এই বিহু মানে কঙালী বিহু বা কাতি বিহু বুলি কোৱা হয়। আৰু এই বিহুৰো মানে বিশেষত্ব এটা আছে, ঘৰে ঘৰে মানে তুলসীৰ পুলি ৰুই গু ধূলি তাৰ মানে গুৰিত আহ চাকি অ, তুলসীৰ গুৰত মানে, তুলসী ৰুই তুলসীৰ গুৰিত চাকি জ্বলাই নাম গায়। অ, ঘৰৰ চোতালত, অ বাৰীৰ পিছফালে। তাৰপিছত খেতি পথাৰত ধাননি পথাৰত চাকি জ্বলোৱা হয়।
হয়-হয়- হয় বুজিছো বাৰু মানে এ কাতি বিহু দিনা খন গধূলি তুলসী গৰত চাকি জ্বলোৱা হয়।
হয়-হয়।
খাকি বন্তি জ্বলাই ঘৰে- ঘৰে মাহ প্ৰসাদ খাই।
খাই হয়-হয়।
হয় বুজিছো বাৰু আৰু বহাগ বিহুৰ দিনাখন আহ উৰুকাৰ দিনা অ, মানে গৰু বিহুৰ দিনাখন গৰু গা ধওৱা হয়নে।
উম, হয়। গৰু গা ধোৱা হয় অ, লাও বেঙেনা মানে তুলি
অ, হয়-হয় বজ
অহ ',
আৰু আমাৰ এইফালে এ অহ, আজো ককা দিনৰ পৰা। এটা পৰম্পৰাগত নিয়ম আছে মানে আপোনালোকৰ ফালে আছে চাগৈ ন। জানো এ মানে অহ, মাঘ বিহুৰ আহ উৰুকা দিনা। লগ ভাগ খোৱা যায়। আপোনালোকৰ ফালে খোৱা যায় নে একেলগে লগে ভাগে।
অ, হয় একেলগে খোৱা যায়। অ, মানে এই গাৱৰ গাৱৰ ল'ৰা ছোৱালী লগ হৈ আৰু নাৰা কাটি মানে পুহ মাহত মানে মেজি প্ৰস্তুত কৰা। হয় আহ ধৰা উৰুকাৰ দিনা অ একেলগে লগ হৈ ভোজ ভাত খাই। মানে ফুৰ্তি কৰা যায় উম, আৰু পিছত অ', নেক্সট দিনা মানে ৰাতিপুৱাৰ লগে লগে আৰু গা- পা ধুই মেজিত মানে জুই জ্বলাও
হয়, হয়
তাৰপিছত জুই জল মানে জুই জ্বলাৰ পিছত আৰু অ', মন্ত্ৰ মানে মন্ত্ৰ মাটি মা মগু পিঠা চাউল ঘিউ আদি মানে অগ্নিক দি সেৱা কৰা যায়
আৰু অ' মাঘৰ বিহুৰ দিনা সেনে এ তেনেকুৱাও অ নিয়ম নীতি আছে এ অলব আগতে যে কলে
অ',
আৰু এই বহাগ বিহুত দিনাখন অ', গৰু বিহুৰ দিনা মানে সেই অ', নদীত গা ধুওা হয় না পুখুৰীত গৰু বিলাক গা ধুা
অ, ' নদীত অ আমাৰ এইফালেতো নদ- নদী বিলাক আছে নদীত গা ধওৱা হয়
হয়, হয়
উম
আৰু বহাগ বিহুত আহ মানে সাত বিহুও পালন কৰা হয়
অ' অ' সাত বিহু পালন কৰা হয়।
হয় বুজিছো
উম
বাৰু অ আজিলৈ অহ এৰিছো অ আৰ কেতিয়া আপ আপুনি মোক ইমান সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছো আপোনাক।
হয় ধন্যবাদ। অ আপোনাৰ পৰা নজনা কথাবোৰ জানি ভাল লাগিল।
হয় হয় আৰু কেতিয়াবা কিবা জানিব লগীয়া থাকিলে নিশ্চয় অহ কেতিয়াবা যোগাযোগ হম।
অহ নিশ্চয়
হয় বাৰু আজিলৈ এৰিছো হয়। হয় থেংক ইউ।